হেল্ল'
অ চ অ-অ-অ শুনিছো নমস্কাৰ ভাল নে আপুনি।
হয়-হয়, নমস্কাৰ-নমস্কাৰ ভালেই ভালে আছোঁ দিয়ক এই অকণমান গৰমটো বেছি পৰিছে আৰু
হয়।
সেইটোৱেই মানে হয়
আহ আপুনি হা-হা-হা বাকী চব ঠিকেই আছে। আপুনি দিনটো কেনেকৈ কটাও গোটেই দিনটো অথবা আৰু ম কিনি কেনেকৈ কিয় অ ক।
অ‍ঁ
অ-অ মানে ৰাতিপুৱাৰ পৰা মই চোৱা ৰাতিপুৱাৰ পৰাতো উঠো উঠি তাৰ পিছত মই অকমান মানে। এই। মৰ্ণিং ৱাক কৰিব যাওঁ মানে খোজকাঢ়িব যাওঁ, তাৰপিছত। আহি মানে মোৰ ফ্ৰেছ হ'ব লাগে তাৰপিছত মই মানে অ ঘৰ-চৰ অলপ মানে চাফা কৰো তাৰপিছত নিজৰ মানে নিজৰ কাৰণে ৰাতিপুৱাৰ খোৱাটো বনাওঁ ব্ৰেকফাষ্টত। ব্ৰেকফাষ্টত বনাই কিনে তাৰপিছত মই মানে টিফিনত ভৰা । টিফিনটো ৰেডি কৰোঁ তাৰপিছত মানে মই অকণমান খাই অ । ডিউটিট ওলাই যাওঁ তোমাৰ
আৰু গুৰুতপূৰ্ণ সম। শান্তি আৰু মই বিশ্বাস কৰো ঘ অতিবাহিত হয় উ এই। গোটেই দিনটো মই হয় আৰু স উম এ এক গৰম জলপান কৰো আৰু মই বাৰেদাৰে বহিবলৈ ভাল পাওঁ। কিছুমান ক। আৰু সেই সময়ত মোৰ উম কোনো কাম হেচা নাথাকে আৰু মাত আচাৰ। সেই শান্ত মই দিনটোৰ কাৰৰে এক মানসিক। এ তৈয়াৰ কৰি লও আৰু সেই সময়। খিনি মোৰ বাবে কেৱল পোৱা নহয়। ই দিনটোৰ বাবে প্ৰয়োজনীয় মানসিক শক্তিও বিচাৰে আৰু মোৰ মোৰ বাবে পোৱা সময়খিনিও উ ভাল হয়। আৰু মোৰ দৰে শান্ত। পৰিবেশো মই বিচাৰো দিনটোৰ আৰম্ভ খিনি। কাৰণ আপুনি যদি দিনটোৰ আপুনি খিনি কেঁচাল আৰু কিবা কিবি। দি ষ্টাৰ্ট কৰ তেন্তে পুৰা দিনটো আপোনাৰ বেয়া যায় মোৰ মতে।
হয় হয় হয় ঠিকেই কৈছে বাৰু। মানে দিনটো ভাল যোৱাৰ কাৰণে মানে এটা মানে একদম শান্ত পৰিৱেশৰ হয় আৰু পিচ মানে আপোনাৰ মানে মনটো শান্ত মানে শান্তত থাকিব লাগিব। এইটো হ'ল মানে আপোনাৰ মোত কথাটো হ'ল এইটো আৰু। আৰু আপুনি মানে যিটো কৰিব বিচাৰে মানে ধৈৰ্য্য সহকাৰে কৰিব লাগিব।
অ আ আপুনি কাম আৰু ব্যক্তিগত জীৱনৰ এ কি ভাবে আপ চলাই লো কাৰণ আপুনি চাকৰি কৰে ন।
হয় হয় মই বাৰু দিয়কচোন এটা মানে সৰু আ প্ৰাইভেট আ অঁ, চাকৰি কৰোঁ।
হয় হয়।
ৰাতিপুৱাটো মই আ মানে ক'লোৱেই তোমাক মই ৰাতিপুৱা মানে ওলাওঁ। ময়ো কামত, তেতিয়া মোৰ মানে অফিচত বহি অ তাতে মোৰ কামখিনি কৰিব লাগে। তাৰ পিছত আহ কামৰ ভিতৰত মানে মই ঘৰতটো মই মানে ইয়াতে আ অকলে থাকো যিহেতু।
হয় হয়।
কোনো অসুবিধা নহয় বাৰু আৰু তাৰ পিছত মই কামখিনি মোৰ শেষ হৈ যোৱাৰ পিছত তাৰপিছত মই ঘৰতে উভতি আহোঁ, উভতি অহাৰ পিছত তেতিয়া মোৰ বাকী মানে যিখিনি কাম কৰিবলগীয়া থাকে ৰা তিৰ আহাৰ বনোৱা, পুৱাৰ বনোৱাৰ কাৰণে তাৰপিছত ঘৰত মা মানে মই অলপ পূজাও কৰোঁ, পূজাৰ কাৰণেও কিবাকিবি যদি আনিব লাগে সামগ্ৰী সেইবোৰো মানে লৈ আহো আৰু কিবা যদি বজাৰো কৰিব লাগে শাক-পাচ বজাৰ সেইবোৰো মানে লৈ আহোঁ তো সেনেকেই মানে মানে তাৰপিছত মোৰ মানে আ যিটো মানে পাৰ্চনেল লাইফ মানে যিটো ক'লে মানে, আ সেইটো মানে চলাই লওঁ মই। ব্যক্তিগত জীৱনটো আৰু চাকৰিটো।
আহ। আৰু ময়ো মই উম বৰ্তমান সময়ৰ উম ডাঙৰ উম কামটো কৰা আগত প্ৰায় মোৰ ম‌ইয়ো সেইটো এটা প্ৰাইভেট কামত লগত জড়িত আছোঁ আৰু মই প্ৰায় অফিচৰ কাম বা চিন্তা ঘৰলৈ আহে আৰু যাৰ ফলত পৰিয়ালৰ সৈতে কাটবৰ সময় কিনিও মানসিকভাৱেও অফিচৰ কামতে আৱদ্ধ হৈ থাকো। আৰু মই হেষ্টাক কৰো যি অফিচৰ উম দুৱাৰ দলিত পাৰ হোৱাৰ লগে লগে কামৰ কথাটো এৰি থৈ আহিবলৈ কাৰণ অৱশ্যই মই চিৰকাল সফল হওঁ বা বুলি নকও। কিন্তু চেষ্টাত আহ ৰাখিছো যে সফল হ‌ওঁ আৰু জীৱনটোত কেৱল কাম কৰিবলৈ নহয় আহ জীৱনটো উপ উপভোগ কৰিবলৈ হয় আৰু তাই আহ মোৰ কামৰ চিন্তা ঘৰলৈ লৈ আহাও আৰু পৰিয়ালৰ সৈতে আহ কাটোৱা সময়খিনিও আনন্দ হেৰিও উ পেলাব লগা হয়। এইটোও হয়। আৰু আপুনি।
বুজিছোঁ বাৰু।
হয়
অ কি উৰিছিলে
অ মই কৈছো
অঁ অঁ কি কৈছে, কওকচোন হয় হয় কওকচোন কি সুধি আছিল আপুনি।
লা কৰে। হয়। আপুনি ডিজিটেল লেপটপ কেনে সঠিকভাৱে ব্যৱহাৰ কৰে।
ডিজিটেল লেপটপৰ মোৰ মানে সঠিকভাৱে ব্যৱহাৰ ক'ব গ'লে মই মানে যিমান মানে ডিজিটেল মানে ধৰক আহ স্ক্ৰীণ কনজিউমাৰৰ কথা কৈছে ন চ' কামৰ ক্ষেত্ৰত মোৰ মানে সেইবোৰ চাওক এতিয়া এই কৃত্ৰিম যিটো এ আই আহিছে। ন তো সেইটোৰ বিষয়ে মই অকণমান এতিয়া নলেজ লৈ আছোঁ তাৰপিছত এইটো কি হয় আৰু। মাৰ্কেটত কি কি আমাৰ ইণ্ডিযয়ান মাৰ্কেটত কি কি নতুন নতুন প্ৰজেকট আহি আছে কাম আহি মেছেদিভ মানে সৈতে আমি আপডেটেড থাকিব লাগে ন। ত' সেইবোৰ মানে মই বেছিকে চাওঁ মানে অহ সেইটো মানে মানে ধৰক এনেকুৱা মানুহো আছে ন। যে ধৰক হেৰি চাই মানে কোনোবা চিনেমা চাব কোন বা ৱেব ছিৰিজ চাব কোনোবা চিৰিয়েল চাব চ' সেইবোৰ মই মানে টাইম। মানে মই সময়টো মানে ব্যৰ্থ নকৰোঁ সেই বসস্থাই চ' মই মানে নতুন বস্তু কি আহিছে মানে যিটো মানে ধ আপোনাৰ জ্ঞানৰ নলেজৰ বস্তু সেইবোৰ মানে মই চাওঁ। কাৰেণ্ট কি চলি আছে? চ' আৰু আপোনাৰ হেৰি খবৰ বাতৰি এইবোৰ চাব লাগে। এইবোৰো চাওঁ মই তো মানে এনেকৈ মই মানে ডিজিটেল ডিজিটেল আপুনি যেনেকৈ ক'লে ডিজিটেল। আৰু লেপটপটো মই মানে এনেকে চলাই লৈ যাওঁ। এনেকে মই মানে এইটো আহ দৈনন্দিন জীৱনৰ ভিতৰত মানে ধৰক আহ- চলি থাকে।
আপোনাৰ বাৰু হেল্ল' শুনা পাইছে ন।
হয়।
হেল্ল' মই বাৰু আপোনাৰ অ মাতটো শুনা পোৱা নাই জানো।
অ শুনা পাইছে ন?